অৱ কি কৰি আছে?
সেয়া বহি আছো।
অ, ভাত খালে, মই এই চাহ খাই আছোঁ।
অৱ, খালো ভাত।
অৱ।
ইমান গৰম উঠিছে ফেনখনন লগাইছিলো হে লাইনে গ'ল।
অ জানো মই সেই চোৱাই নাই। ভাত কেইটা
ভাতকেইাক খাই বই আকৌ চুকান মাৰি ঠাইখন হাৰি লৈছো ৰাতিপুৱা খোৱা খ এতিয়ালৈ অৱস্থা তেনেকে হৈ থাকে নহয় চাবই নোৱাৰি।
উম। তাকে হে বোকা কেতিয়া পা দিব তহঁত?
বোকা জানো কেতিয়া দিয়ে বাবাই কৈছে আপোনালোকক সেইকত দিলে লগতে ট্ৰেক্টৰ খন যাব বুলি কৈ আছে এতিয়া কি হয় কঠীয়াও তোলা কঠীয়া নাই।
অৱ কাইলৈৰ পৰা তুলিম হা।
আপোনালোকক কেতিয়া দিব সেইকনত গুকত
মই দিবলৈ কৈছো, দি থবলে কৈছো ৰুম আৰু ৰ'দত দি থলে ভাল অ'।
অ আপোনালোকক দি থবলৈকে কৈছে।
অৱ মই দি থবলৈ কৈছো।
তেতিয়াহ'লে বৃহস্পতিবাৰে দি-দি দিবলৈ ক'ব লাগিব আপোনালোকক দি থব আপুনি ৰুব যেতিয়া তেতিয়া হয় নাই।
অঁ যেতিয়া তেতিয়া ৰুম মানে হেৰি যে দ এই বায়ে বোকা দিয়ে ৰুবলে বেয়া।
অঁ তেতিয়াহ'লে বৃহস্পতিবাৰে আমাৰ কঠিয়া তুলিবগৈ লাগিব। বৃহস্পতিবাৰে দি দিবলৈ কব লাগিব।
উম! মই আজি কাইলৈ তুলিম আৰু কাইলৈ পৰা। ভাবিছোঁ।
আমাৰ আজি হেনো দিবলে ভাল আছিলে পানী শুকাইছে বোলে।
অঁ!
উম তাকে
পানী শুকাই আছে, ভাল আছে। আছে মইয়ো সেইটোকে কৈছো বৰ্তাক বোলো দিয়ক, ভাইক কওক।
উম
পাহৰিলো সেই বাই দিবলৈ কবলৈ কৈছো। কছা বাল বালে আৰু ৰাতিপুৱা বেলাতেহে পাব পাৰিব, পিছবেলা সি য'ত ত'ত বাই মইতো যেতিয়াই বাই, বাই থলেই হ'ল।
অ, তাকেহে আমাৰ তেতিয়া হ'লে তেতিয়াহ'লে বৃহস্পতিবাৰে বাবলৈ ক'ব, সেই নহয় আমাৰো বৃহস্পতিবাৰে বোকা দি দিবলৈ ক'ব লাগিব। কাইলৈ বিয়া আছে যে কাইলৈ নহ'ব
কঠিয়া কেইডাল তুলিব লাগিব আমাৰ।
আমাৰো কঠিয়া এই ইটো নাই তুলিব লাগিব।
নহয় আপোনালোকে সেইকণ ইমান পানী নাথাকে ন, আমাৰ আকৌ পানী থাকিব যে। ধৰি লওক আপোনালোকৰ দিওঁতে আমাৰ লগতে দি দিলা আমি ৰুই পেলাই আজৰি হৈ ওলাই গুচি আহিম।
উম।
আপোনালোকৰ হেঁতকন কৰিব পাৰিব জানো সেইডোখৰ সিফালৰ চিতাটোত? দোৰা নোৱাৰিবা চাগে?
যিমান কন যায় সিমান কন কৰিব লাগিব।
অঁ
যিমান কন যায়, এতিয়া লৰা কণে যিমান কণ ৰুইছে আমিও সিমান কনে ৰুম।
উম
তেনেকুৱা কৰিব ল
তাকেহে
পইচা পাতি দিয়ে থৈচ
অঁ মই এতিয়া সেইকনত ওলাই অহাৰ পিছত আমাৰ এই সিহঁতৰ ঘৰ ওচৰ এইকণ ৰোৱা হ'লে আমি আজৰি।
উম
তাকে কি হয়?
উম!
এইকনক হেনো বৰ বেয়া ঐ এই আলতীয়া যে লিকটীয়া পলসো পৰি আছে আৰু। তবাই কৈছে হে আলিপাহ কাটিবলে বৰ কষ্ট হেনো নাযায়ে আলিপাহ।
তাকেহে মানে সেই কোঁৰত লাগি-লাগি যাব আৰু।
উম! যোৱাবাৰ সেই তেনেকে কোনে-কোনে ইমান কষ্ট। সেই কণ মাটিকণ ধান কণ ভাল হয় তাকে বৰ কষ্ট হয়।
উম! আৰু এটা কথা নহয় হেই এ উ কাঠুলা খেতি কৰিম
কাাট লাখেৰিে কিব
অ পথালৈও যাম আৰু মাজতে কৰিম আৰু
অ সয়ে
খেৰ সিজাই লৈ পেলাই আৰু হেৰি কৰিলেই হ'ল
অ খে এ এতিয়া খেৰবোৰ হ'ব জানো আকৌ নতুন খেৰো লওক আকৌ তেতিয়া কৰিব এতিয়া খেৰকেইডাল দুখোন গপ খুৱাবলৈকে লাগিব
নতুনকে নহ'লেও কৰিব পাৰি নহয়
নহয় এতিয়া থকা খেৰকেইডাল জানো বাৰিষা গপ খুৱাবলে নালাগিব
লাগিব নোহা আছে
অ অ আহ আপোনালোকৰ যে কাটি থৈ আহিছিলে অ
নহ আছে ন
অ সিজাই লৈ পেলাই সেই কাটি লোৱা হয় নাই টুৰা টুকুৰি কেে সৰু সৰুকে
অঁ সিজা কাটি ল'ম কাটি লৈ পেলাই সিজাম সিজাই পেলাই হেৰি অলপ সময় যোৱাৰ পিছত তাৰপা অকমান ৰ'দত কুকুৱাই ল'ব লাগিব অকমান ফচ ফচিয়ীয়াকে
অ তাৰ পৰাা পলথ ন ভব
মহাৰ অ অকমান তিতা গুণটো থাকিব লাগিব আৰু ন এখিনি
অ
বৰ একেবাৰে শুকুৱাই দিবগৈও নোৱাৰি
আহ
এনেকুৱা কৰিব লাগিব তাৰপা আৰু পলিথিন আনি পেলাই বীজ আনি সিহঁতক ভৰা ম আৰু ভাবি
এই সেইটো কি কয় ঠাণ্ডা জেগা হ'ব লাগে হেনো আৰু ৰুম টো আন্ধা হ'ব লাগে তেতিয়াহে সে বোলে ভাল হয়
উম
ঠাণ্ডা দিনত বেছি ভাল হ'ব চাগে দেই মানে কেলে সে যায় তেতিয়া ঠাণ্ডাও হ'ব আকৌ ৰুমতটো আন্ধা এতিয়া ৰ'দ চেৰেঙা যেনেকে ওলাই গোটেই দেখনোন পোহৰে হৈ যায়
নহ'লে অ ৰুমতটো আন্ধেটো নহয় প দি পোহত মানে পোক কুটুংগ এইবোৰো আহে বুলি মানে বেয়া উম ফুল বৌ শুখি পেলেলাই আজ পোক লাগে সেইটো কাৰণে আন্ধা লাগে
অ তাৰপিছত সেই স্প্ৰেও কৰে হেনো সেনেয়
এছ পি অও
কিবা দৰৱ নে কি দৰৱে দিয়ে নে পানীয়ে দিয়ে নাজানো হেৰি হৈ থাকো নে বিজ দিয়াৰ পিছত স্পে
অ পানী দিব লাগে স্প্ৰে মানে পানী দ বীজটো দিয়াৰ পিছতে পানী দিব লাগিব মানে ভেঁকুৰটো অহাৰ পিছত অ হেৰিটো ভেঁকুৰটো আহিব লাগিব পলিথিনতে ভেঁকুৰটো আহিলে - পলিথিন টো এৰুৱাই ওলোমাই দিব লাগিব তাৰ পৰা ভেঁকুৰটো অহা- তাৰপিছতহে পানীটো দিব লাগে কোনোবাই স্প্ৰে কৰি দিয়ে কোনোবাই এনেকে - দি দিয়ে -
অ এইবাৰ এই বেচিবলৈ অহা মানুহজন নাই অহা হয় নাই বাৰু?
আহিছিলে এদিন আহিছিলে এদিন আহিছিলে, আহ। এদিনহে আহিছে মই লগ পাইছো, তাৰপৰা সেই তেনেকে - তেনেকে কৰিব লাগে মাজতে মই কৰিছিলো নহয়।
অ।
কম আও কম আও।
মইয়ো সেই এইটো কি কয়? মাহীহঁতে সেই পুহি আছে এৰি পুলু পুহি আছে। মোকো আনি পেলাই পুহিবলে কৈছে।
উম, পুহ।
কেছৌ গছ আছেই যে।
উম।
তাৰপৰা বোলে পুহিবি একো নহয় নহয়। তাকে বোলে অকমান কষ্ট হয় আও কেঁচৌৱে ও পাতবোৰ লেতেৰা হৈ থাকিলো- কেচৌ পাতবোৰ লেতেৰা হৈ থাকিলেও নাখায়, মানে- কেঁচৌ বুলি নহয় আও এৰাপাত সেইবোৰ ধুই ধুই দিব লাগে হেনো।
উম, এৰাপাতো দিয়ে - কেঁছৌ পাতো দিয়ে। মই পাট পলু পোৱাহেঁতেন পুহিলোহেঁতেন।
পাট পলু মানে সেই-
নুনী পাত খাই যে, আহ পাত পলু। পাট পলুতো পোৱা হেতেন পহিলো -
পলুটো - হেৰি পলুটো আছে আক এইটো কি কয় এৰি পলুটো, অ।
পলুও আছে ক'ৰবাত এইবোৰ ফাৰ্মলৈ গ'লে পোৱা হ'ব বাৰু। ফাৰ্মত যোগাযোগ কৰিব লাগিব আও।
পোন্ধ কি এৰি পলুতো পুহি আছে, কালি সেই মই গৈছিলো যে -
উম।
কৈছে তেতিয়া নিবলে আনি পেলাই পুহিবলে কৈছে।
উম।
তাকে বোলো জানো চাই লওঁ হু পথাৰখনৰ পৰা আজৰি হৈ লওঁ বোলো তাৰ পৰাহে - এইবোৰ ভাবিম।
তাকেহে পথাৰ পা আজৰি হ'লে - আকৌ মোৰ গামোচা টো যোটিও ববলে আছে।
এ চাই নাথাকিলে আকৌ হেৰি হব নহয় পিছত বগাব নহয় গোটেই - গোটেই বেৰে চেৰে, বগাবলৈ হ'লে ক প ধৰি ধৰি আনিব।
পলু পুহিলে সেই লাগে ডলা লাগে ডলা।
অহ, আকৌ এইবোৰ ক পা হেৰি কৰি থাকিব, উম। মানে আকৌ কেনেবাকে বগাবলে হ'লে বোলো - কেনেকে এইবোৰ ধৰি থাকিব, মই ইমান বিশেষ নাজানো আগতে সৰুতে মাহঁতে পোহা দেখিছো আও।
মই জানো বাৰু। পুহিছো ঘৰত আগতে পাট পলুটো মই এৰি পলুটো পকা পোহা নাই হ'লেও সেই পুহিছো আমাৰ পুৰণা ঘৰত পুহিছে আগৰ। জানো বাও অল
অ তাকেই আও।
পুহিবলে ইমান বেয়া নহয় ভালেই লাগি থাকিব লাগে।
অ আৰু পাতবোৰ হেৰি কৰিব লাগে।
অ তই আৰু চফা কৰি মেলি থাকিব লাগে গু চু বো
অ নহলে লেতেৰা থাকিলে হেনো নহব আকৌ হেৰি নহয় এটো কি কয় পৌলুটো পকা পলুটো এই কলত থোৱাটোত আনি কলত থোৱাবোৰত থয়হি শুকান
থোৱাবোৰোতো থয় এইবো অ এইবোৰ পাতত থয় এতিয়া লেচু পাত বিলাক যে এনেকে টান পাত বিলাক থয় নসৰে যে পাতবোৰ শুকালেও হয় তেনেকুৱা পাত বিলাকক মানে থৈ দিলে ভাল।
অ সিহঁতে মানে সেই এইটো এই কলহ কলপাতবোৰ থোৱা খটা আনিছে। আনি লৈ পেলাই তাত সেই সেইটো কি কয়ত থৈছে।
অ কলপাততো থয় তেনেুৱা সতে যিবিলাক পাত সৰি নাযায় সেইবিলাকত থলে ভাল আও সেইবিলাকতে জাল বান্ধে আও।
অ।
তেনেকুৱা এনেই গছ পাততো পাৰি যেনিবা সৰি নোযোৱাত পাতত শুব লাগিব শুকালে সৰি নোযোৱা পাতত উম দিব লাগিব মানে।
অ অ মানে টান টান পাতটো হ'ব লাগিব।
টান টান অ তেনেকুৱা লাগিব এৰি পলুতো ধপ পকা সময়ত লাগি নন ষ্টপ লাগি থাকিব লাগিব। কাম হেৰি নহয় কুকুৰটো, অ বাচিয়ে থাকিব লাগিব। নহ'বা একদম কবালে গুচি যাব।
অ আকৌ গুচি যাবলে হ'লে গোটেইখন বগাব তা পা পলাব।
উম এই পাটপলুটো একেই।
অ সেই কালি মাহীয়ে কৈছে বোলে সেই এইটো কি কয় এ যোৱাবাৰ বোলে মই এইবো টাওনে কিমান সোপা পাইছো। সেই হোৱা
আ গৈ গৈ ওপৰত হ'লেও ল'বগে ক য'ত ত'ত লয়।
অ তা পা সেইবোৰ আকৌ ভালো নহয়। হয় ল'ৰা-ছোৱালীৰ কিবা বেমাৰ কাৰণেও লাগে নহয় আকৌ নাই বৰ্ণনা নিবনিয়া কিবা বেমাৰৰ কাৰণেও লাগে।
হু। তেনেকে পলাই যোৱা নহয় এই চুমনিত এইবোৰ মুগা যে পোহে মানুহে তেনেকে পলাই ক'ৰবাত অ'ত ত'ত তেনেকে পলাই ক'বাত পায় তেনেকুৱা বিলাকহে বেছি সেই
আকৌ বোলে এনেকুৱা পলোৱা বোৰো হ'ব।
নেজানো মই তেনেকে কোৱা শুনো।
অ আকৌ এনেকুৱা পলোৱাবোৰ হেনো সেই ল'ৰা-ছোৱালীক কিবা অসুখ হ'লে দিঙিত যে পিন্ধাই হেপ কাৰণে লাগে বুলি কৈছিলে মই আকৌ ইমান বিশেষ নাজানো।
বিয়া বিয়া কাইলে নি
বিয়া কাইলে অ
অ
তাকে ছোৱালীয়ে ফোন কৰি আছে যাব লাগে মই বোলো তাহেতৰ ভাওনা পৰহিলে অ পৰহিলে নহয় সেই শু ক্ৰবাৰে শুক্ৰবাৰে সিহঁত ভাওনা আকৌ হেৰি নহয় এইটো কি কয় মই আকৌ কাইলে গৈ পেলাই আকৌ এতিয়া পথাৰ দিনত আকৌ তিনিদিন চাৰিদিন থাকিবগে নোৱাৰো নহয়
উম
তাকে হেৰি তাক বোলো আপুনিয়ে লৈ আহিব কোনদিনা আহে আহিলে মানে চিনেমা চাবলৈও যাম
উম কি
মায়ে কৈছে মাও যাব ককা দেউতা নাতি আৰু হাতী
অ ককা দেউতা নাতি হাতী চাবলে যায়
অহ তাৰপৰা সেই এইটো কি কয় বাই বোলে ৰচোন কি কও তাই মাতি আছে কালি একেবাৰে নাযাও বুলি কোৱাত কথাই পতা নাই ফোনটো কাটি দিছা মই বোলো চবফালে চাব লাগিব নহয় এতিয়া আকৌ তিনদিন চাৰিদিন তাত থাকিবগে নোৱাৰো নহয় এতিয়া আকৌ কাইলে বুধবাৰে যাও নে তেহেঁতক শুক্ৰবাৰহে বৃহস্পতিবাৰে থাকো শুক্ৰবাৰে থাকো শনিবাৰলৈহে আহিবলে হ'ব
এই চাৰিদিন ক্ষতি কৰিবগে নোৱাৰি নহয় মই বোলো তুমি মাৰ লগত আহা মই তোমাক থবলৈ যাম মই এতিয়া তোমাক আনিবলৈ গলে থাকিবলে নাপাম নহয় তুমি বোলো মাৰ লগত আহা তোমাক থবলৈ যাম তেতিয়া মই বেছি